উম, একদম শুনিছোঁ এক একদম এইচ ডি কোৱালিটিত শুনিছোঁ কোৱা।
উম, হ'ম, হ'ম মানে মই হেৰি কৰোঁ দিয়ক। তাৰ কাৰণে মই কেতিয়াবা শুকান আহ ৰুটি কৰি আহ গাখীৰ অ' গাখীৰত উম, হেৰি কৰি দিও, এই কিয় নোহব সেইটো বস্তুত ভিটামিন আছে ন হয়নে নহয়? দেউতাই কয় এইবিলাক কি দি চৰ? এইবিলাক সেইবিলাক কি কি দি চৰ, এইবিলাক মই নাখাওঁ। মোক লুচি পুৰি দে। এই সেনেকে কয়। কিন্তু, আচলতে মইতো ভাল বস্তু দিছোঁ ন মানে সৰু সৰু টুকুৰা কৰি। উম, গাখীৰত মানে হেৰি কৰি দিওঁ জানা, সেইটো মানে কি ক'বা আৰু, আমাৰ দেউতাই আৰু ইয়ং মানুহৰ বস্তু খাব বিচাৰে। সেয়া কিন্তু বস্তুটো সেনেকে খাব খোৱাটো আচলতে বস্তুটো ভিটামিন আছে, সেয়া আৰু। মইতো এটাই খাম, মই বহুত নাখাও। এটাই খাম, লুচি এটা। একদম আলু ভাজি, জ্বলা তলা দি লাগি ব কিন্তু এটাই খাম। কিন্তু কিছুমান যে বহুত খায় এগালমান মই নাখাও দেই ভাতো অ
জ নহয় নহয় জ জ্বলাটো খোৱা যেতিয়া, জ্বলাটো খোৱা যেতিয়া চকুত অলপ লগাই ল'বচোন এক দম মজা লাগি যাব চাবা, চকুৱে মকুৱে যেতিয়া উম খাওঁতে খাওঁতে হাতখন লাগি গৈছিলে।
নহয়, কালি মানে মই মই আকৌ ভূত জলকীয়াতো আৰু ভাল পাওঁ ভোত জলকীয়া যে, সেইটো ভাল পাওঁ। মানে মই ঘৰতে কেঁচা মানে ভাজাতে ভূত জলকীয়াটো নিদিও কে হেৰিয়ে দিওঁ কিন্তু মানে এ চানা বনাইছিলো ঘৰতে, চানা বনাওতে মই ভোত জলকীয়াটো অকমান কাটি দিলো, অ' চকুত নহয় বাৰু হাততে এনেকা পুৰিছে নহয়, মই চাবনেৰে হাত ধুইছো তথাপিতো নাযায়। উপায় নাপায় ফ্ৰিজৰ পানী অলপ মানে দি দিছোঁ আৰু। ইমান ধৰিছে হাতত এই কেঁচা চেনাত দি ভাল লাগে খাই। নেমু চেমু আতি দিছো। অকমান ভূত জলকীয়া দিছোঁ তেনে কেই আৰু ভাল লাগে খাই, অলপ টেষ্টি হ'লেহে ভাল লাগে এইটো কথা।
উম টেষ্টি ক' আইও
মাজে মাজে টেষ্টি খাই ভাল লাগে তেনেকেই এই সদায় সদায় আৰু সেনেকে একে কণ্টিনিউ খাব পাৰি নেকি? অলপ মানে বেছি বেলেগ বেলেগে বনায়, খাব লাগে আৰু। কিন্তু এগাল মান নাখাও দেই। অ' কিন্তু এগাল মান নাখাও দেই কিছুমানে আৰু কি টেষ্টি চেষ্টি নালাগে, এগাল মান খাই দিব।
এ চ'বে এনেকে কয়, মই এগাল মান নেখাও হাঁ, মই অলপে খাওঁ হাঁ।
সঁচাকে মই নেখাওঁ, মিছা কোৱা নাই মোক মোক আনকি হেৰি মানে অ' চবে আচৰিত হয়, এ এ এটা এটা ৰুটি খাইছা তুমি?
ময়ো আছ নয় নয় ম মই মইয়ো আচৰিত হৈছো মনে মনে আছ ৰিত ময়ো হৈছো, এটা কোৱা। ই এনেই
নহয় মানে মই এটাই খাওঁ।
এ নহয় এনেই।
আৰু মোক কেইজনী মানে কয়, তুমি শ্লিম ফিংগাৰৰ কাৰণে খাইছা নেকি? সেইটো কাৰণে নহয়, মই ত' মানে এটাই আগৰ পৰাই মোৰ হেবিট তাৰমানে, এটাই খোৱা তোৱে হেবিট কিন্তু খাব লাগিব, কমপ্লিট মোৰ মানে এই খালী পেট হলে নহ'ব। আৰু শুদা মই খাব নোৱাৰো দেই চাহৰ লগত খাব নোৱাৰো।
তেনেহ'লে নহয় নহয় নহয়। এটা কাম কৰিবা যেতিয়া ভাতটো খোৱা নহয়
অঁ
তেতিয়া অক'ল এটা পেচৰ উম ভাত এটা চাউল
সহ, সেইটো হ'লেত' কথাই নাছি, লে সেইটো হ'লেত' কথা কথাই নাছিলে। সেইটো নহয় যে ভাতৰটো সেইটো নহয় কিন্তু অকমানেই ভাত খাওঁ বহুত নাখাওঁ আৰু অকমান খাওঁ। ন্তু সোৱাদ লাগিব আৰু।
নহয়, এইটো এট এটাই খাব হোৱাত বাম্পাৰ পাব।
এটাক খাও।
যিটো বস্তু হয়। এটাই খাও মই। ত, ভাতটোৰ পিছ এটা লৈ কিনে এটাই খাবাচোন।
মানে ৰুটি এটা খাওঁ। ৰুটি এটা ভাত এখন থালি খাওঁ। এখন থালি। দুখন থালি নালাগে। মোক, এবাৰ দিয়া পিছত নেক্স টাইম নালাগে ওৱান থালি খাওঁ।
না ওৱান থালি খালেও ভাত বহুত কেইটা থাকেতো।
না নহয় নহয় এটা ল'ব লাগিব। আপোনাৰ থালি নহয়। ভাত টো এটা ল'ব লাগিব।
তুমি দোকানত গ'লে কি কোৱা ভাত এক থালি ভাত দিয়ে কোৱা নে?
দোকানত গ'লে মোৰ মানে পিছত যেতিয়া ভণ্টি দিম নেকি মোৰ সেইটো আৰু নালাগে সদায়। সেইটো কথা আগত একবাৰতে হৈ যায়, আৰু একবাৰ যি দিয়ে।
একবাৰত তোমাক এটা দিয়ে নেকি? এটা এটা দিয়ে। এটা টুকুৰা ভাত দিয়ে নেকি? অ, তেনে হ'লে এক চালিত কেই হাজাৰটা পিছ আছে। ভাবাচোন, তুমিতো কোৱা নাই।
যোৱা বাৰু কিমান হাজাৰ থাকিব। নাজানোঁ কিমান বা হাজাৰ থাকে?
কালি ৰাত ৰাতিপুৱা উঠি কিনে ভাত বনাই কিনে এক থালি ভাত লৈ কিনে গণিবা এটা এটাকে উম, তুমি গন্তি কৰিবা। ঠিক আছে। গন্তি কৰাৰ পিছত মোক কবা, মই কিবা এটা এৱাৰ্ড দিম তোমাক।
হ'ব দিয়া।
উম',
এটা কাম কৰিবা মোৰ ইমান ধৈৰ্য্য নাই নহয়। মোৰ আৰু ইমান ধৈৰ্য্যও নাথাকে হয় নে নহয়?
উম',
আগতে তুমি ভাতটো তুমি গণিবা তোমাৰ থালিত কিমান থাকে। তেতিয়া মইয়ো, সেই আন্দাজত কম আৰু তোমাৰ থালিত হয়নে নহয়?
নহয়। মোৰ থালিৰ ভাতটো তোমাৰ থালিৰ লগত নিমিলে নহয়।
অ', ফটো এটা দি দিলে হৈ যাব। মই ক'ম আৰু এনেকুৱা হয় নে নহয়, হয় নে নহয়?
আৰে কেনেকে হ'ব।
হ'ব, হ'ব।
নহয়, কেনেকে হ'ব।
মই কেনেকে গন্তি কৰিম। মই আৰু পেপেৰিয়া ভাতহে খাওঁ। একদম
পেৰিয়া ভাতটোয়ে গন্তি কৰিবাচোন।
সেইটো এটা এটা এটা হৈ নাথাকে নহয়। সি কমপ্লিট হেৰি হৈ যায় মোৰ ভাতটো। মানে এ, এটা এটা হৈ নাথাকে।
কেনেহ'লে এইটো এইটো এনেকে এনেকে ৰাখি কিনে ফেনৰ তলত শুকাই ল'বা চাবাচোন।
পি পিঠা হৈ যায়। এটা হৈ নাথাকে, আৰু বেছি পানী দি দিওঁ, চিটি বহুত মাৰি দিওঁ, পিঠা হৈ যায়।
পিঠা হৈ যায়। তেনেহ'লে ভালেই পিঠাৰ পৰা এটা পিচ গনিবা।
নোৱাৰি আৰু এই আৰু গণিবৰ হেৰিত নাথাকে।
এই বা পিঠাটো ক'ৰপৰা হয়। চাউলৰ গুড়াৰ পৰা হয় ন।
চাউলৰ গুড়াৰ পৰা হয়
অ' তেনেহ'লে গুৰিটো তুমি এইটো জইণ্ট লগাই দিবা চ'ব গুড়ি
হুম, হুম, হুম
অ' চ'ব গুড়ি জইণ্ট লগাই দিবা চ'ব পিঠা ইটা চ'ব হৈ যাব
উম, ৰাতিপুৱা কেইটাত অফিচ
কাইলৈ
তোমাৰ অ চৰি কালিতো চানডে হয় কালি, কালি আৰু কা কালি আৰু মস্তি তোমাৰ চানডেটো তেতিয়াহ'লে দহটাত উঠিবা চাগে নে কি সোনকালে উঠা মোৰতো অফিচ নাথাকিলে মই বহুত দেৰিকে উঠো
মোৰ উঠিবই মন নাই একেবাৰে শুব শুই যাব মন আছ
উম উম মই নটাত, নটাত উঠো দেই ইমান নকওঁ আৰু বাঢ়ে বুলি আৰু বাৰটাত নুঠো নটা দহটাত উঠো
নহয় এইটোয়ে কৈছোঁ মই একেবাৰে শুই যাবলৈ বিচাৰিছোঁ এইটো
উম, নেক্সট মানডে টি মানডে উঠিবা একদম ন
নাই, একেবাৰে
হয় নেকি
একেবাৰে
তুমি কি হেৰি এই আই চি অ', তুমি কোনটো বেংকত কৰা
আই চি আই চি আই বেংক
অ', কোনটো ব্ৰাঞ্চ কোনটো
ব্ৰাঞ্চ উলুবাৰী
অ', আচ্ছা, আচ্ছা বেছি দূৰ নহয় উলুবাৰীত টো, ওচৰতে হয় অঁ
ভাত বনাই কিনে লৈ আহিবাচোন
হয় নেকি
উম নহয় তুমি কৈছা ন বেছি দূৰ নহয় তেনেহ'লে ব ভাত বনাই লৈ আহিবাচোন কিমাননো আৰু বাহিৰৰ খাওঁ
হ'ব দিয়া, মই তুমি এটা কাম কৰিবা মোৰ উবেৰৰ উবেৰ এখন ঠিক কৰি দিবা মই ভাতটো বনাই লৈ যাম হা
ঔকে উবেৰ ঠিক কৰি দিলে কিমাননো দূৰ নাৰেংগীৰ পৰা সত্তৰ টকা নলয়, ফিফটি চিক্স নে ফিফটি চেভেন লয় অ কালি কালি ন ন কালি উবেৰৰ পইচাও বাচি যাব মই নাৰেঙ্গীতহে আছোঁ
অ'
হুম, হুম
কালিটো তুমি ঘৰত আছা ঘৰতো ঘৰতে ভাত দিব ন, অফিচ থাকিলেহে লাগিব দিব
নাই ঘৰত থাকিলে মই বনাব লাগিব নহয় সেইটো বনাবলৈ মন নাই নহয়
আইতাই বনাই দিব তুমি ক'ত ব
আ আইতা আইতাৰ কিমাননোখাম আৰু
অ', মই তেতিয়াহ'লে গোটেই ঘৰখনৰ নিম নিব লাগিব দেখোন
উম নেলাগে
নেলাগিলে কেনেকে হ'ব, বাকী কেইজনে কি খাব?
এ বাকী কেইজনে বনাই ল'ব, মই যাম! ৰেষ্টুৰেণ্ট এটাত যাম, কিবা এটা লৈ ল'ম দোকা এইটো দোকানৰ পৰা অলপ চবজি লৈ ল'ম টিফিনটো খুলি কিনে তাতে খাই দিম মই!
উম!
কিবা ল'ব লাগে হোটেলটোত, হোটেলটোত বহিবলৈ!
মই সদায় ভাত নাখাওঁ, মই সেইদিনা মন নগ'ল ভাত খাব আ এদিনা,
অ', এইট ন নয় এতি ন , ন! নহয় এতিয়া কলোঁ যে ভাত অলপ লৈ আহিবা, সেইকাৰণ মই সদায় ভাত
অ নাই নাই নাই নাই নাই নাই খাওঁ খাওঁ খাওঁ, মানে ভাত নহয় সেইদিনা আকৌ বিৰিয়ানী বনালো মানে মোৰ, এই বিলাক চেঞ্জ হৈ থাকে, এ মানে যেতিয়া যি মন যায় সেইদিনা মোৰ ভাত খাব মন নগ'ল। ত মই ভাবিছো মানে বিৰিয়ানী মই সিমান স্পেচিয়েল বনাব নাজানো, মোৰ আন্দাজত যেনেকে, হয় আৰু বিৰিয়ানী বনাই দিলো আৰু, মাংস আনিছিলো তেনেকে। এনেকৈ বনাই দিলোঁ আৰু কেতিয়াবা মন নগ'লে ৰাতিও লুচিও বনাওঁ। তেনেকৈ আৰু যি মন যায়।
হম।
হৈ যায় আৰু। সদায় একে বস্তু কি আৰু ভাত ভাত খাওঁ তেনেকে নহয় কেতিয়াবা দুচাও, খাওঁ মিছা নকওঁ, দুষ ধোচা কিন্তু এটা কথা। মই নাজানো দেই মোৰ বা হে জানে বনাব।
নহয় নহয় ধোচা খোৱা ঘোচা নোখোৱা।
ন না ঘোচা নাখাওঁ দেই। ঘোছা মই খাব লাগিলে, কথা একদম ডাঙৰ কথা হৈ যাব। মই ঘোচা নাখাও। মই এটা ঘোচা খাব লাগিলে দহটা ঘোছা আহি যাব।
আইয়ুহ।
মই ঘোছা নাখাও দেই। হে হে।
ব'লা কালি এ কালি এটা ঘোছা এটা ঘোছা যদি তুমি দহ,
হেহ হেহ উম,
তুমি য'ত আছা মইয়ো তাত আছো ব'লা।
অঁ।
মই এটা দিম তুমি দহটা দিবাচোন মোক চাম।
উম।
উম এতিয়া মাত নাই হুম।
গৰম কেনেকা তোমালোকৰ তাত।
মইতো বৰ্তমান গুৱাহাটীত নাৰেংগীতে আছো। এতিয়া তোমাৰ যেনেকে গৰম, পৰিছে, এই ইপিনে মইতো বাংলাদেশত নাই ন।
নহয়! মানে মই য'তে থাকো যোনটো বিল্ডিঙৰ তলত থাকো, মানে বহুত তাতে, চব এৰি লৈ বেলেগ বেলেগ বাৰু, ইয়াতে মানে মোৰ কমপ্লিট জেকা টাইপ। গতিকে, ইয়াতে মোৰ হেৰি নহয়। ইয়াতে মানে মোৰ এনি টাইম ঠাণ্ডা গৰম ওপৰত গৰম থাকিলেও, মোৰ ঠাণ্ডা জেকা টাইপ। আৰু ফেনখন এনি টাইম লাগিয়ে থাকে, টুৱেণ্টি ফ'ৰ আৱাৰ্চ।
ফেনখন লাগি থাকে নে, চলি থাকে।
দুখন ফেন, ওপৰখন চলি থাকে তলৰখন লাগি থাকে। সেইখন মান টেবিল ফেন। গম পালা।
ক'ত লাগি থাকে?